হেল্ল' হে হে কি কৰিছ?
এ -এনেই আৰু আছো। এনে নহয় মানে শুই আছিলো, তাৰপা উঠিছো এতিয়া
অ
তোৰ চাগে কিবা কিবা এটা কৰিম মানে কৰিম কি
হা অ। অকণমান নেটৱৰ্কটো খেলি মেলি কৈছে বাৰু হ'লেও শুনিছো কি কবিতা অ।
তই যে তই যে কৈছিলি কবিতা লিখি গাম বুলি।
অ, বিষ্ণুৰাভা দিৱসত নে?
তাৰপিছত সেই এইটো কি বুলি কয় লিখিবি এতিয়া বা তেতিয়া মানে প্ৰস্তুত হৈ থাকিলে মানে তই যি দিলেও গাব পাৰিবি গম পালি নে।
অ কিন্তু মোৰ বেছিকে সেই এই নৃত্যটো পৰিবেশন কৰা কথাটোহে ভাল লাগিছিলে আমি গ্ৰুপকে গোটেইজনী নাচিম বুলি। কি?
কেতিয়াও নাথাকো, সেইটো আমি পৰহিলে কলেজ যাম ন আমি শিকিম গম পাইছে নাই।
অ পৰহিলে কেই তাৰিখ হ'ব নো পোন্ধৰ তাৰিখ, পোন্ধৰ তাৰিখ থাকিলে আমাৰ লগত চাৰি দিনে থাকিব।
তাৰ পিছত প্ৰিয়ংকা মই যে থাকিবলৈ যাম সেইকেইদিনো শিকিম মানে তই মই তই আমাৰ মানে ইহত দুজনে নানাছিলেও তয়ে ময়ে নাচিম বুজিছ। আৰু মানে মই ভাবি থৈছো পৰজন মই ফাৰ্ষ্ট আহিব একদম মজাকে। তাৰ পিছত পুৰৰে দেউল। ল'ৰা।
কি পিন্ধিমনো কাপোৰ? কাপোৰ কি শুনি আছো অ কাপোৰ কি পিন্ধিম? উম।
উ মুগা বগা চাদৰ। তাৰপিছত মানে বগ আমি সেই কুৰা দৰে যে ড্ৰেছ পিন্ধিছিলো অ নিলা ব্লাউজ। নীলা মেখেলা।
অ। খোপা বান্ধিম।
আমাৰ এতিয়া তেনেকে তেনেকে ডাঙৰকে পাতিব জানো।
সেইটোহে গম নাপাওঁ তেনেকে নাবানে ডাঙৰকে নাবান দিব চাগে এনেই চাগে সৰুকে আমাৰ ল'ৰা ছোৱালীকেইটাৰ মাজতে।
নহয় নহয় আমি ছাৰক কৈ দিম যে ছাৰ আমি যিমান যি হলেও লৰাটো কেইবাজনো আছো ন সৰহকে। সেইটো এটা দিনৰ কাৰণে আমি আ মানে ভালকে নকৰিলে আমি চবে নহয় নহয়।
অ সেইটো পাৰিব পাৰিব ন আমি আমি আৰম্ভণি এটা কুৰা যে কৰিলোঁ। তাপ পা আমি তাৰ মাজে মাজে যোনে কয়। সেইবোৰ নাম এখন মানে লিছোৱা নাম ছাৰক এনেকৈ ক'ম দেই। যে আমি গোটইখিনি এটা লিষ্ট। বনাম। যে কোনে কি কৰে কি নকৰে সেইটোৰ ওপৰত মানে লিষ্ট এখন বনাম, তাৰ পৰা আমি। অৱ আমি কেইজনী মানে গুৰ মানে গোটেই সোপা গেলেইও হ'ব, দুজনী আমি নিৰ্দিষ্ট কেইজনী। মানে গালো ল'ৰা দুটা মান থাকিলে, নহয় তেনেকে কাৰণ আমাৰ ফিভটি প্লাছ ল'ৰা-ছোৱালী। ন তাৰ পিছত হে সেই তেনেকে কৰিলো তাৰপিছত কৰা পিছত হেৰি উম, মাজে মাজে যোনে যি কৰে ধৰ তই কবিতা গালি মই কবিতা গালো কোনোবাই গান গালে নাচ গালে কোনোবাই তেনেকে যোনে যি কৰে কৰিব পাৰিব বুজিছ। বুজিলি মাজত তাৰপাছত ছাৰহতে কিবা কিবি ক'ব চাগে আও অ তেনেকে কম ছাৰক কম মানে, তেতিয়া মানে কোনো মানে এ ডাঙৰকে নাপাতিলেও ভাল লাগিব বুজিলি নাই তেতিয়া হে এনেই হে ইউনিফৰ্ম, অৱ নহয় ডাঙৰকে মাতিব নালাগে এনে এনেকে মানে অ এনেকে ড্ৰেছ এটা দি দিলে ভাল লাগিব। উৰাচ বুলি কলে ধৰ চবে চাদৰ মেখেলা পিন্ধি আহিব। আৰু ল'ৰাকেইটাক পোৰা কুৰটা চুৰটা পিন্ধি আহিব ভাল লাগিব মানে। সৰু হৈ থাকিলেও মানে ডাঙৰ হৈ যাব এইোৰ ড্ৰেছ।
গ গম পাইছো মানে, সেইটো মানে ফূুৰ্তি লাগিব মানে আৰু চাই এতিয়া আমি যেনেকে ফ্ৰেচাৰ্চ মানে ধৰ ফেচাৰ্চতো বহুত ডাঙৰ কে নাপাতে ন ডিপাৰ্টমেন্টৰ ভিতৰতো পাতে। কিন্তু মানে কথাটো কি শুনিছ। বুজিচনে
উম শুনি আছো।
মানে ডিপাৰ্টমেণ্ট ৰ ভিতৰতে পাতিলে ধুনীয়াকে ধৰা একদম ড্ৰেছ স্ৰেছ লগাই আহে মানে হেইটো মানে তই চাবি চাদৰ মেখেলা পিন্ধিলে এনেও ভাল লাগে হয় ন দেখি সেইটো কথা।
আজি যেনেকে এইয়াৰ ডিপাৰ্টমেণ্টৰ ইহঁতৰ ডিপাৰ্টমেণ্টৰ ইমান ভাল লাগিছে দেখিছ নাই। ড্ৰেছটো ৰঙা পিন্ধিছে। আছে ব্লাউজ ৰঙা মেখেলা চাদৰ
উম
ভাল লাগিছে আহ সিহঁতৰ এটা কথা কিন্তু মই মানিলো দেই সিহঁতৰ ডিপাৰ্টমেণ্টটোৰ একতা এটা আছে গম পাওঁ নে?
বহুত আছে বহুত
ফিলচফিত কৈও ভাল মানে ডিপাৰটমেনটো। আৰু তই এতিয়া ছাবিছোন সিহঁতি সেই তাত যে থকা ল'ৰাটো কেনেকে দেখছ নাই ধুনিয়াকে হেৰি চেৰী পিন্ধি আছে আমাৰ তেনেকে গান গোৱা ল'ৰাকেইটা মানে এক্টিভ নহয়
উম সেইটোৱে মানে নহয় নহয় মানে কি হ'ল মানে আমাৰ কেইটা আমিহে চলাব লাগে মানে ফ্ৰী
অ সেইটো হয় মানে আমি খুতৰিব লাগে যে ব'লাচোন কৰো বলাচোন যাওঁ তোৰ আৰু মোৰ হেঁপাহটো ইমান বেছি আমি নিজে আগবাঢ়ি আহো কিন্তু সিহঁত নাহে সেইটোৱে আৰু সিহঁতি সেইয়া সেইবোৰ মানে গুৰুত্ব নিদিয়ে টানি আজোৰি চবকে আনিব লাগে
এতিয়া মানে কথাটো কি জান এতিয়া আমি সেতক আচামিজৰ ডিপাৰ্টমেণ্ট ত মানে বহুত এটা ইউনিটি বহুত আছে ছাৰ মেমহতৰ লগতো সিহঁতৰ দিখিছ নাই কিমান কপাৰেচন কিমান ভাল লাগিছে হয় নাই
উম
এতিয়া আমাৰ ছাৰ মেমহতো বহুত ভাল আমাৰ মানে তেনেকুৱা ছাৰ মানে অকল
ওমহু নাই নাই এইটো সঁচা কথা দেই মই ভাবিছিলো এই নতুনকে অহা কেইজন মানে অকমান হেৰি হ'ব বুলি কিন্তু তেনেকুৱা ইমান বৰ এটা ঠিক নাপালো কিন্তু এতিয়া আমাৰ এচচিয়েট জন যথেষ্ট ভাল আকৌ দেই
উম উম উম নহল ভাল মানে এতিয়া ধৰ মই এনেকুৱা কথা কওঁতে পৰশ ছাৰহঁতে কিবা মানে বয়স হৈ গল বুলিয়ে মানে কিবা বস্তু দায়িত্ববোৰ মানে আছে যদিও কিবা মানে নাই
নামবোৰ বেছি মেনচন নকৰিবা অ
উম উম উম উম
অ সেইটোয়ে মানে আৰু ছাৰহঁতে মানে ধৰ ইমান হেৰি নকৰে এইবিলাক কথাত আৰু ছাৰ যথেষ্ট হেৰি হৈছে ন তেওঁ এ ছদি হিচাপে তেওঁ ইমান হেৰি কৰিব নালাগে বাও আচলতে তে আও অকমান মানে ছাৰো এইবোৰ ক্ষেত্ৰত জড়িত এইবোৰ ভাল পায় কিন্তু নাচ গান এইবোৰ চাই ভাল পায় কিন্তু সেই তেনেকে ছাৰ মানুহ টোৱে তেনেকোৱা বাইদেউ কলে এ কৰিবা জানো এনেকোৱা টাইপৰ মানুহ মানে এতিয়া আমাৰ এছচিয়েত ছাৰহঁতৰ নিচিনা নহয় যে কৰি দিয়া বা কৰা এনেকে বোলে টাইপৰ নহয় মানে নিৰ্দিষ্টকে কৈ দিব নোৱাৰে আৰু ছাৰ মানে কেনেকুৱা টাইপৰ এতিয়া সেই চবে যোনে যেনেকে চলে তেনেকে চলে সঁচা কথা চাগল
মানে শুন কথাটো কৈছো এ তেওঁতো আমাৰ এতিয়া এচডী ছাৰহঁতে এতিয়া মানে আমাৰ হেৰিহতো মানে বহুত বছৰ আগৰ পৰা কৰিলে ন তেনেকে মানে দায়িত্ববোৰ অকলে লৈ লৈ মানে কষ্ট তই চাগে এতিয়া দেখোন তিন ছাৰো নাছিলে এতিয়া হৈছে হয় নহয় বাঅ
অ সেইটো হয় বাও
হয়নে নহয় অ সেইটো কাৰণে মানে
আৰু আমাৰ এই নতুন কেইজনো মানে আমাৰ এইফালৰ এই এইকনৰ ভিতৰত হোৱান মানে এই পৰিৱেশ বোৰ মানে থলুৱা হিচাপে ৰূপে ভাল লাগিলে কিন্তু তেওঁলোকক মানে ধৰ যথেষ্ট অকমান দূৰৰে ন
মানে আমাৰ ধৰ মানে চা এতিয়া আমা সেইবোৰ লগত কানেক্ট কৰিব। পোৱা নাই ধৰ।
অ সেইটো কাৰণেতো- প্ৰব্লেম আছে। আৰু তেওঁলোক এইবোৰ ক্ষেত্ৰত ইমান হেৰি কৰি নাথাকে মানে বুজি নাপায়, ঘূৰিব লাগে কিবা কৰিব লাগিব বুজি নাপায় মানে।
নাপায়। মানে এতিয়া চা আছামিছ ডিপাৰ্টমেন্টক কি জান? তেওঁলোক মানে একেবাৰে মানে অসমীয়া ডিপাৰ্টমেন্টৰ কিছু মানে একদম থলুৱা মানুহ মানে।
অ' সেইটো মানে একদম নেচাৰেল মানুহবোৰ একদম।
মানে থলুৱা মানুহ ধৰ এতিয়া এই মেম অথনি যে আমি কৈছিলো ধুনীয়া লাগিছ মেম তেওঁৰো সয়া ওৰ মানুহে নহয় বাৰু? এতিয়া চৰাইদেউ সেইফালে ওচৰৰ নামাৰ ইয়াৰে মানুহ, এ ইজনী
তেনেকে আমি কলো যে ইমান হেৰি কৰিলে নে নহয়? সেইটো বস্তু যদি আমি আমাৰ এই নতুনকে অহা এই গুৱাহাটী চাইডৰ ফালৰ পৰা অহা যদি মেমক কৰিলে হেঁতেন ন? সেইটো ইমান হেৰি নহলহেঁতেন আকৌ, কিন্তু। এই বস্তুতটো এই এতিয়া আছামিছৰ মেমে দেখিছে কিমান হেৰি। ক'লে সেই কাহিনীটো যদি আমি কও এই আমাৰ উম দেচ ধুনীয়া ধুনীয়া পিন্ধা মেম যে? আমাৰ ডিপাৰ্টমেণ্টৰ তেখেতক কোৱাহেঁতেন তেওঁ আঁকোৱালি ললে এনেকে ক'লেহেঁতেনক আমাৰ আ যেনেকে কৈছে। কিন্তু সেই গৰাকীয়ে অকণমান তেনেকে নকলেহেঁতেন। আমাৰ সেই বস্তুতো নাইটো, ডিপাৰ্টমেণ্ট হেল্ল' আহ
অহ আৰু কিবাআছিলে।
কি কথা? আহ?
নে। কোৱা?
উম।
তাৰপিছত সৰি।
কি ই ফেষ্টিেল?
ম ৰ হা? মই। এটা কথাটো পাতি মই আমাৰ পতকে। কলহী আছে মই আহোগে। কাম কৰিছে?